শুনিছা
অ শুনিছোঁ কোৱা।
কি কি কৰি আছা?
এ এনেই আছিলোঁ ৰবা বহি আছো, তুমি?
ভাত খালা?
অ অ খালো, তুমি খালা? তুমি খালা নে?
অ খালো খালো এ খাই পেলাই মায়ে ফোন কৰি আছিল কৈছে কি হেৰি ঘৰতে নহলে অলপমান পিঠা-গুৰিকে খুন্দো গধূলি কেইখনমান চাহ গধূলি চাহৰ বাবে কেইখনমান পিঠাকে বনাব পাৰিম তাকেই মাৰহঁতৰ লগত কথা পাতি আছিলো ৰবা তাকে ভাবিছো আজিকালি যেন অবতৰীয়া পিঠাটো বাদেই দিলো বিহুতে যেন আজিকালি পিঠা বনোৱা নাযায় তেনে কোৱা হৈ গৈছে আমিবোৰ যেন এলেহুৱা হৈ পৰিছো তেনেকুৱা লাগিছে হয়নে
আগতো এনেও মানে ধৰি লোৱা হেৰি কৰা গৈছিল এই পিঠা বনালো হেৰি কৰিলো আজিকালিতো বিহুৰ বতৰতো মানুহে পিঠা নবনায় বিহু আহিলে চোৱা আমাৰ এতিয়া আমাৰ বিহু কেইটা তিনিটা হয়নে এতিয়া আমি ব'হাগ বিহুত ত আমি হেৰি বনাও পিঠা বনা এনেকোৱা বনোৱা যায় হিচাপত আমি তিনিটা বিহুতে বনাও বনাব লাগে কিন্তু আজিকালি বিহুৰ হেৰিত ন পিঠা বনা বনোৱাই নাযায় ভোগালী বিহুৰ দিনাখন মানুহে ইমান হেৰি কৰে হয়নে আগতে কিমান ভাল লাগিছিল মানুহে পিঠা বনাইছিল, চবে এটাই আন টুৰ ঘৰত গৈছিলে, গৈ পিঠা-পনা দিছিলে খাইছিলে জলপান খাইছিলে কিন্তু আজিকালি যেন সেইটো নোহোৱাই হৈ গৈছে একেবাৰে মানুহে মানে ইমান মানে এডভান্স হৈ গৈছে মানুহ বিহুটো অকল সেয়া অকল চাব যে যায় বিহু চাব যায় সেইটোতে সিম সীমিত হৈ আছে
হয় আৰু চাবাচোন আমিতো জানোৱেই ন বিহু আমাৰ জাতীয় উৎসৱ বিহু আমাৰ প্ৰাণ আচলতে হয়নে আৰু বিহু তিনিটা বুলি আমি জানোৱেই ব'হাগ বিহু ৰঙালী, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী এই চাবাছো তুমি ব'হাগ বিহুক ৰঙালী বুলি কিয় কয় ৰঙালী মানে কি ৰং আৰু ৰং ধেমালি হয় নে আগতে আমাৰ ব'হাগৰ এক তাৰিখে আমাৰ গাঁৱৰ ৰাজহুৱা নামঘৰত সেই কৰিছিল খেল-ধেমালি পাতিছিল আজিকালি সেইব নাই আমি তেতিয়া সৰু আছিলো আমি খেলিছিলো ব'হাগৰ এক তাৰিখে সদায় ৰাতিপুৱা চাৰিটা চাৰি মান বজাৰ পৰা ৰাতিপুৱাত তে আৰম্ভ হৈছিল আজিকালি তেনেকুৱা নাই আৰু কেনেকুৱা হয় ল'ৰা-ছোৱালী বিলাকও হয় ল'ৰা-ছোৱালী বিলাকও আজিকালি উলিয়াই নাহে হয় নহয় আৰু অভিভাৱক গিলাখনতো চাবাচোন এ নালাগে যাব লগ সংগৰ লগত লগ কেজনি বেয়াই হয় তেনেকুৱা আছিল কিন্তু আগতে মাহঁতে বান্ধি ৰাখিব নোৱাৰিছিল হয়নে? তেনেকুৱা আছিল আৰু কি জানা তুমি চাবাচোন এই ব'হা গ বিহুত আমি বিহান দিয়া বুলি কওঁ হয়নে, সৰুৱে ডাঙৰক প্ৰণাম কৰে ওচৰৰ ঘৰৰ বৰমা হওঁক দেউতা সকলোকে আমি সেৱা কৰো, গামোচা দিওঁ আগতে আমাৰ আইতাহঁতে ঘৰতে গামোচা বৈছিল কিন্তু আজিকালি তুমি চাবা বজাৰত কিনিব পাই যেন ঘৰতে নবনোৱাৰ দৰে হৈ গৈছে কিন্তু বজাৰৰ বিলাক জানো সেই বজাৰৰ গামোচা বিলাকত কিন্তু সেই আমাৰ আন্তৰিকতাটো নাই হয়নে
আৰু বজা আজিকালি বজাৰৰ যিটো গামোচা সেইটো সূতাটো চাবাচোন আমাৰ যিটো ঘৰু ঘৰুৱা ঘৰত বনোৱা সূতাটো সেইটোৰ দৰে নহয়, একেবাৰে ন হয় মে সেইটো মানে এইটো প্লাষ্টিক টাইপ হয় ন মুখত ললে মানে গম পোৱা যায় যে সেটোক প্লাষ্টিক হয় সেইটো ইউজ কৰিবই নোৱাৰি কিন্তু যোনটো আমাৰ ঘৰুৱা যোনটো হেৰিটো সেইটো ইউজ কৰি চাবাচোন কি ধুনীয়া লাগে মানে পুৰা ক কটনৰ ন পুৰা মুখখন মুচিলে মানে কিবা এটা শান্তি পোৱা যায় হয়নে কিন্তু সেইটো বস্তু তোমাৰ ৰিটত না নাই
হয় হয় তুমি একদম ঠিক কথা কৈছা আগতে আমাৰ ককাহঁতে বাহিৰত বহিলে গৰম দিনত আৰু এখন গামোচা এখন লগত লৈ থাকে সেই ঘৰত বোৱা গামোচাখন মুখ মুখ মচিলে কি ধুনীয়াকৈ মোচা যায় হয়নে এইবোৰ গামোচা কিন্তু তেনেকুৱা নহয় আচলতে আৰু কি হয় জান মানে আগতে চাবাছো আমি এই ব'হাগ বিহুত এ গৰু বিহুৰ দিনা আমি গৰুক গা ধুৱাওৱেই, মানুহ বিহুৰ দিনাখন আমি ওচৰৰ খুৰীহঁতৰ সকলোৰে চোতালত গৈ আমি হুঁচৰি গাও। বা মুকলি বিহু সেইবোৰ আছিল কিন্তু আজিকালি এনেকুৱা হৈছে বিহু বিহু মানে যেন এখন ফাংচন তাৰমানে কেনেকুৱা হৈছে আধুনিক হৈ আধুনিক হৈ গৈছে যে বিহু বুলি ক'লে যেন ফাংচন। বেলেগ একো কৰক নকৰক ফাংচন এখন হৈছে আমি সকলোৱে যাব লাগে হয় নে?
সেইটোৱে তেনেকুৱা আৰু আজিকালি চোৱা আগতে তেনেকুৱা ব'হাগ বিহুত খেল-ধেমালি হৈছিল আজিকালি হয় যে কম কম্পিটিচন হয়, পুৰস্কাৰ দিয়ে কিন্তু সেই আগৰ দৰে নাই এতিয়া মানে চব কম্পিটিচনত হৈ গৈছে যে মানুহে যে ফুৰ্তি কৰিব কাৰণে যে খেল-ধেমালি কৰিছিল সেইটো নোহোৱা হৈ গৈছে। মানুহেটো কি কৰে অ বিহু হৈছে, কৰবাত বিহু পাতিছে। বিহু ফাংচন হৈছে, তাতে খেল হব, কম্পিটিচন হব আমি প্ৰাইচটো পাব লাগে। সেইটো হৈ গৈছে কিন্তু এইটো নহয় যে বিহু বুলি যে আমি বিহু হয় নতুন বছৰ আৰম্ভ হৈছে সেইটো বুলি যে আমি খেল-ধেমালি সেইটো মানে ন এতিয়া। আৰু বিহু বুলি কলে ইয়াত ক'ৰবাত ফাংন হব কোনোবা চিংগাৰ মাতিব, উম ধেৰ পইচা দিব চিংগাৰ মাতিব, তাতে সিহঁতে এই মদ-মদ চদ খাব, ধুম্ৰপান কৰিব, সেইবোৰ কৰি কৰি মানে এইটো এটা মানে পেৰেঞ্চখিনিও মানে টো বিচাৰে অভিভাৱকসকলেও মানে যে নাই যাব নিদিও ৰা বাচ্ছাজন বেয়া হৈ যাব। তাত গৈ দুটা মানুহৰ লগত লগ হব, কিবা বেয়া বস্তু খাব সেইটো ভাবে হয় নে? আৰু আজিকালি বাচ্ছাবিলাকে সেইটোৱেই কৰে। বিহু মানে সিহঁতৰ মানে এটা ভাল চানস পাইছোঁ যে আমি ওলাই যাম, ওলাই গৈ কৰো কাৰোবাৰ লগত মাৰপিট কৰিম, কিবা বেয়া বস্তু খাম, সিহঁতৰ মতে মানে সেইটোৱেই হৈ গৈছে।
হয়-হয়। তুমি একদম ঠিক কথা কৈছা আৰু কি জানা? আচলতে আমি নিজে আমাৰ নিজকে আমি যেনে বিহু আমি সেই বস্তুৰ বিহু বিহু বুলি ক'লে যেন আমাৰ একদম কি বুলি ক'ম বিহু নাই, এই চাবা যে জুবিন দা নাই বুলি কথা শুনাতো যেন এনেকুৱা লাগিছে জু জুবিন দা নাই যেতিয়া বিহুও নাই তেনেকুৱা
হয়।
কি হয় ন কিন্তু কি জানা? তাৰ মাজত আমি আচলতে বাস্তৱ আমি যে সঁচা কথাটো মানি ল'বই লাগিব হয় নে? বুলি আমি জীয়াই ৰাখিব লাগিব আচলতে বিহুক আমি জীয়াই ৰাখি থাকিব লাগিব আচলতে মই ভাবোঁ আৰু তুমি চাবা চোন এই কাতি বিহুত হয়নে আমাৰ আগত
হ
হয়-হয়। কাতি বিহুত চাবছো আমি সৰুতে তুলসীৰ তলত চাকি দিয়ে মাহঁতে আৰু তাতে নৈবদ্য আগবঢ়াই আৰু তামোলৰ তলত হওঁক, নাৰিকলৰ তলত হওঁক, সকলোতে তাৰমানে আমাৰ এই যে কলৰ যে দোনা বুলি কয় তাত দোনাত তাৰমানে সেই দিয়ে ঠগি দিয়ে। আমাৰ সকলো ল'ৰা-ছোৱালী বিলাকে আমি লগে আহি চুৰ কৰি নিয়ে কিন্তু আমাৰ এতিয়া চুৰ কৰা বুলি কয় নৈবদ্য চুৰ কৰা বুলি কয় কাতি বিহুত। দিনাখন আৰু সেই আহে আহি পেলাই তাতে যেন এক তুলসীৰ তলত নাম প্ৰসংগ কৰে। যেনে মৃগ পহু চৰে সেনেকুৱা এখন ধৰণৰ বহুত নানানটা প্ৰাৰ্থনা কৰি পেলাই আচলতে সেই সেই যি সূ ফুৰ্তি আমিও নিজে গৈছো সেই ফূুৰ্তিবোৰ আজিকালি কিন্তু নাই, আজিকালি নাহে। আজিকালি তুমি মাতি আনিব লাগিব আহাচোন ঠগিখন ভাঙো আহা তেনেকুৱা আহান হৈ গৈছে আৰু তুমি চাবা আগতে পথাৰত গৈ আকাশ বন্তি জ্বলোৱা পথাৰত যেন আহি থকা দিনবোৰত খেতি বাতিৰ ভাল হয় তেনেকুৱা আনদনৰ প্ৰাৰ্থনা কৰা সেই আগৰ দিনবোৰ আচলতে সুকীয়া, আৰু যিদিনাখন আমি তুলসীৰ তলত ছাকি দিও নহয় সেইদিনাখনট আমি প্ৰত্যেকে ৰবাব টেঙা দিয়ে তোমালোকৰ পিনে দিয়ে নিদিয়ে নাজানো বাৰু। ৰবাব টেঙা দিয়ে আৰু সেইদিনাৰ পৰা কি কয় বৰাব টেঙা তাৰমানে আমি খাব পাৰো আৰু, পথাৰত গৈ আমি ৰবাৱ টেঙাৰ জুতি লওঁ সেইবোৰ সেই ফূৰ্তিবোৰ আচলতে কথাৰে প্ৰকাশ কৰিব নোৱাৰি।
হয় হয়। সেইটোতো হয়ে, আৰু তুমি ঠিকে কৈছা যে আজিকালি মানে সেইটো নোহোৱা হৈ গৈছে আজিকালি ধৰি লও তোমাৰ চাবাচোন বিহু তুমি বিহু বুলি নহয় কিবা এটা উম ফেষ্টিভেল আহিব নহয় কিবা এটা হেৰি আহিব তুমি ল'ৰা ছোৱালী খিনিক মাতি আনিব লাগিব আহাচোন এইটো কৰো আহাচোন সেইটো কৰো আহাচোন সেনেকুৱা, সিহঁতৰ যে এটা নিজা নিজা আগ্ৰহত যে আহিব যে অ বিহু হয় বা বেলেগ কিবা এটা উৎসৱ হয় আমি যাও নিজে টো আৰম্ভণিটো কৰো সেইটো নোহোৱা হৈ গৈছে আজিকালি, মানে চব বস্তু মানে সেইয়া ফোন তাৰপিছত তোমাৰ বাহিৰত ঘোৰা ফুৰা সেইবোৰতে মানে সীমিত মানে এতিয়া চাবা আজিকালি বেলেগ ফেষ্টিভেল বুলি ক'লেও মানে কি কৰে বাচ্ছাি বিলাকে অ কোনোবা এটা জাগাত যাব তাতে ফটো উঠিব, বিহু বুলি ক কলে মেখা চাদৰযোৰ পিন্ধিব ফটো উঠিব স এইখিনিতে মানে সীমিত হৈ গৈছে। বিহু মানে মেখেল চাদৰ পিন্ধিব লাগিব ফটো উঠ দিব লাগিব মুবাইলত দিব লাগিব, কিন্তু সেইটো নহয় বিহু বুলি ক'লে যিখিনি আমাৰ নীতি নিয়ম থাকিব সেইখিনিও কৰিব লাগিব, হয় নে নহয়? এতিয়া আমাৰ যি সক যি হওক অকল হেৰি মানে আমাৰ ককা-আইতাহত বা আমাৰ মা দেউতাহত, সিহঁতেটো সদায় আমাৰ লগত নাথাকে সিহঁতেও এদিন যাব, সিহঁতৰ পৰা আমি সেই বস্তুটো শিক শিকিব লাগিব হয় নে নহয়? শি-শিকি আমি নিজৰ যিখিনি সৰু নিজৰ ভাইটি ভন্টি বান্ধ বা নিজৰ ল'ৰা ছোৱালী সেইখিনি আমি শিকাব লাগিব, যে এইটো এইটো কাম তোমালৈ নিজে কৰিব লাগিব যাতে আম বিহুতো এতিয়া চোৱা আমাৰ ককা, আইতা হঁতেওতো সেই নীতি নিয়ম বিলাক নাজানিছিলে সিহঁতে কি কৰিছে সেইয়া নিজৰ ককা, আইতাৰ পৰা শিকিছে, হয় নে নহয়? শিকি কেনে সেই বস্তু খিনি আগ আগুৱাই লৈ যাইছে, ত এতিয়াৰ জেনেৰেশ্যনটোৱে যদি সেইখিনি নিশিকেই যদি ত সিহতে আগুৱাই কেনেকে যাব, এটা সময়ত গৈতো বিহু মানে এইটো হ'ব যে অকল নাচ, গান তাৰপিছত তোমাৰ এয়া ফটো সেইবোৰে থাকি যাব, হয় নে নহয়? নীতি নিয়মতো নোহোৱাই হৈ যাব এটা সময়ত। গৈ এনেকুৱা যদি চলি থাকে।
কথা কৈছা। হয়, তুমি একদম ঠিক কথা কৈছা, আচলতে আমি পৰম্পৰাটো আমি ধৰি ৰাখিব লাগিব। আৰু তুমি চাবাচো এই মাঘৰ বিহুত, আমাৰ মাঘৰ বিহুৰ উৰুকাৰ দিনা আমাৰ ইয়াত কেনেকুৱা জানা? ৰাইজৰ পুখুৰীত মাছ মাৰে সকলো ৰাইজ তাৰমানে ভগাই সেই মাছ হে খায় সেই মাছে ভগাই খায় তেনেকুৱা কিন্তু আজিকালি নাই সেইবোৰ আজিকালি দুটা মান, তিনিটামান বজাতে সকলোৱে কেনে বজাৰত যায় এই ৰাতিপুৱা তে দুটামান বজাতে বজাৰত যায় ডাঙৰৰ, ডাঙৰ মাছটো আনিব তেনেকুৱা হয়, সেই উৎসাহ হৈ গৈছে। কিন্তু নিজৰ গাঁৱৰ, নিজৰ পুখুৰীৰ মাছ মাৰি খোৱাৰ আনন্দতো নোহোৱা হন হৈ পৰি ছে, আৰু তুমি চাবা মাঘৰ বিহুৰ আমি এসপ্তাহ মান আগৰ পৰাই ল'ৰা ছোৱালীবিলাকে এই নৰা কটা কল চুচনি আনা সেইবো বাহ কটা সেইবোৰ কৰে, যেন মেজি মেজি ঘৰ বনাব কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু আগবাঢ়ি নাযায়, মেজিও নোহোৱা হৈ পৰিছে। আজিকালি চাবাচোন তুমি ডাইৰেক্ট ৰেডিমেড হেৰি কিনিব পাৰি মেজি কিনিব পাৰি, গুৱাহাটিত তো পাৰিয়ে, তেনেকৈ কিনে বহুতেও।
আমাৰ ইয়াতেতো তেনেকেই হেৰি কৰে, মেজি নবনাই নহয়। কাৰণ ইয়াতে ইয়া বা হেৰি বিচাৰি নাপায়, খেৰ বিচাৰি নাপায়, হেৰি বিচাৰি নাপায় ত' মেজিয়ে নবনায়, ত' ডাইৰেক্ট কিনি আনিব, সৰু মেজি কিনি আনিব, আনি বাহিৰত জলাব তেনেকুৱা।
সেই মেজিটোত কিন্তু আমি আমেজ নাপাওঁ, যোনটো আমি নিজে বনাই ৰাত তি আমি সকলোৱে মিলি এসাঁজ খাই মেজিৰ তলত খোৱা, সেই খোৱাদটো আৰু ডাইৰেক্ট কিনি আনাটো কিন্তু সেনেকুৱা আচলতে মন টো বিহু বুলি মই নাভাবোঁ, সেইটো আচলতে বিহু বুলি মই নাভাবোঁ। আৰু আমাৰ ইয়াত কেনেকুৱা হয় মেজি জ্বলাই, মেজিত পিঠা, লাৰু সকলোবোৰ দি সকলোৱে ডাঙৰে সৰু সৰুৱে ডাঙৰক প্ৰণাম কৰি তেনেকুৱাকৈ লগে ভাগে খাই আৰু কিনে মাঘীৰ পূৰ্ণিমা বুলি কয়, মাঘী পূৰ্ণিমাৰ দিনা আমাৰ কি হয় চাউলৰ জলপান খাই, আচলতে আজিকালি চাবাচো তুমি ল'ৰা ছোৱালী কিন্তু নাজানে কোমল চাউলৰ জলপান কি হয়নে? তেনেকুৱা, সেই পৰম্পৰা বোৰ আজিকালি নোহোৱা হৈ গৈছে, আজিকালি পিঠা বনাই নবনোৱা হৈছে মানুহে ঘৰত। কিনি আনে, সেনেকুৱা স্থলত আৰু ল'ৰা ছোৱালীয়ে ক'ত শিকিব কোৱা।
সেইটোয়ে, মানে আজিকালিতো জেনেৰেচনটো এনেকুৱা হৈ গৈছে এ, মোৰ মই যিটো দেখিছোঁ এ টা সময়ত গৈ বিহু মানে অকল থাকি যাব যে সেইয়া আমি মেখেলা চাদৰজোৰ পিন্ধিব লাগে, এখন বিহু বুলি ফটো মাৰিব লাগে, অলপ বাহিৰত গৈ কিবা খাব লাগে, ক'ৰবাত পাৰ্কত যাব লাগে সেই মেখেলা চাদৰ পিন্ধি। তাৰপিছত তোমাৰ এ, বাহিৰা বস্তু কিনি আন বাহিৰৰ পৰা মানে ধৰি লও পিঠা বনাই কিনি আনিব লাগে। সেইবোৰে থাকি যাব, মানে এটা সময়লৈকে বিহু মানে। কাৰণ আজিকালিৰ জেনেৰেশ্যনটোতো বিহুৰ সেই আচলি হেৰিটো
সকলোৰে ধাৰণাবোৰ হয়নে? আচলতে বিহু আমি জীয়াই ৰাখিব লাগে। বিহু আমাৰ প্ৰাণ, বিহু আমাৰ উশাহচল। তে মই সেইটো ভাবোঁ। পাচ পিছে তোমাৰ লগত আজি কথা পাতি বহুতখিনি ভাল লাগিল। তোমাৰ পৰা নজনা কথা বহুতখিনি শিকিলো।
উম, মইও, মই গাঁৱৰ গাঁৱত কেনেকুৱা কি গোটেইখিনি শিকিব পাৰিলো। দিয়া তেনেহ'লে আজি কাম ৰাখিছোঁ হা, উম, উম, ধন্যবাদ, উম।